হেল্ল,
হেল্ল,
নমস্কাৰ।
নমস্কাৰ, কি কৰিছ, মোৰ খবৰ ভাল আপোনাৰ?
মোৰো একদম বঢ়িয়া, বঢ়িয়া।
হয়, আপুনি কি কৰিছে এতিয়া?
মই এনে আৰু অলপমান কিতাপ চাই আহিছিলোঁ, তাৰ পিছত, মানে কি আৰু ইচ্ছা নোহোৱা হৈ গ'ল। ভাবিলো কাবাৰ লগত কথা পাতো, তাৰ বাবে এলাহ ভাবিলোঁ আপোনাকে ফোনটো লগাও আৰু। সেইকাৰণে লাগি গ'ল, এতিয়া আমি কথা পাতি আছোঁ।
অ, ঠিকে আছে, ঠিকেই আছে, বাকী ভালে আছে আপুনি?
হয়, হয়, এতিয়া মাথাই কামেই নকৰা হৈ গৈছে, আজিকালি।
কিয়, বা?
এই কিতাপবোৰ বাপ, বাপ, কি ডাঙৰ ডাঙৰ কিতাপ। দেখিলেই মাথা, বেয়া হৈ যায়।
অ, আপুনি কি পঢ়ি আছে পিছে?
মই, এতিয়া বৰ্তমান আপোনাৰ, বিকমৰ একজাম দিব বাকী আছে, আৰু এনেই ইণ্টাৰভিউ বিলাকৰ কাৰণে ওপৰে, ওপৰে চাই আছো, কিতাপবোৰ।
অ, ঠিকেই আছে ভালে কৰিছে, পঢ়ক, পঢ়ক।
হয়, হয়, মানে এতিয়া কি কব একদম মাথাই কামেই নকৰে আৰু এই কিতাপৰ বস্তুবোৰ মাথাত সোমাই, সোমাই, মাথাটো সেইবোৰ বস্তু মানে ধৰিবই, নোৱাৰা হৈ গৈছে।
অ, সেইটোতো হয়ে বাৰু।
চবফালে খালি কিতাপৰ কিবা এটাই বস্তুই আহি থাকে মাথাত।
হে, হয়, হয়, বেছি পঢ়িলে হয় দেই এইটো।
বস্তুবোৰো মনত নাথাকে একো
উম
এইটো এটা দাক কি ক'লে
পঢ়াবোৰো মনত নাথাকে আপোনাৰ
থাকে মানে এতিয়া পৰিমাণটো এনেকুৱা হৈ গৈছে মাথাটো মানে ব্ৰেনটো কয় যে আপুনি অলপমান কমাই কমাই পঢ়ক মই হয় মোৰ ক্ষমতা আছে মনত ৰাখা কিন্তু সেই বোলে আপুনি একমখা একেলগে সোমাই দিলে মই নোৱাৰো। টামান পাৰো লং টাৰ্মলৈ নোৱাৰো বুলি কয় আৰ
উম। কথাটো হয় ইমান পঢ়িবও নালাগে মানে লিমিতত পঢ়িব লাগে আপোনাৰ পঢ়াৰ এটা নিয়ম আছে।
নিয়ম টো হৈছে যে আপুনি পঞ্চল্লিশ মিনিট পঢ়িলে পোন্ধৰ মিনিট ব্ৰেক ললে। ব্ৰেকটোত আকৌ মোবাইল নহয় দেই এনেই ব্ৰেকটো অলপ ঘূৰি ঘুৰা ফুৰা কৰিব লাগে।
হয় মই সেইবোৰে কৰো সেইবোৰে কৰো কিন্ টো হ'লৌও এতিয়া বহুত হৈ যায় আৰু।
অ পিছে হলে আপুনি হেৰি কৰিব লাগে আৰু এটা নিয়ম আছে যে। আপুনি মুখস্থ কৰিব নালাগে দীঘল দীঘল লাইন সৰু সৰু পইণ্টটো লিখি ল'ব লাগে এটা এটা মানে
হয় মই মই সেনেকুৱাই কৰো। কিন্তু না নাথাকে মনত কি বা হৈছে ব্ৰেইনটো।
তাকে বেছি বেছি পঢ়া কৰিছে আপুনি। অ হৌ বাদাম খাব বাদাম।
বাদাম নাখাওঁ দিয়া নাই আমি এই দুখীয়া মানুহটো নোৱাৰো আৰু।
অ হয় হয় খাব লাগে এইবোৰ।
হয় চেষ্টা অব্যাহত ৰাখিছো এদিন খাম বুলি।
অ খাব খাব।
আপুনি এতিয়া পিছে।
মই আছো এনেই কি কৰিম আৰু এনেই ঘৰত আছো আৰু মানে সোমামে আৰু টোপনি ধৰিছে তো।
অ হয় হয় আজি আপুনি খেলা চেলা নাচায়।
খেলা চাইছো মই আজি আজি খেলা নাই ৰাতিপুৱা খেলা আছিলো ৰাতিপুৱা চালো আৰ্জেণ্টিনা আৰু কাৰ আছিল এইটো আপোনাৰ আ ইন্না চুইজাৰলেণ্ডৰ।
হয় হয় চুইজাৰলেণ্ড অ চুইচ বেংকত য'ত চুইচ বেংক আছে।
অ চুইজ বেংক আছে তাত।
চুইজাৰলেণ্ড আপুনি এটা কথা কওকচোন মোক চুইজাৰলেণ্ড কিহৰ কাৰণে বিখ্যাত।
চুইজাৰলেণ্ডটো আপোনাৰ ধনী মানুহৰ কাৰণে নিকি কিবা তেনেকুৱা আছিল।
নহয় আপুনি এটা কথা মই কওঁ আপুনি শুনক। ছুইজাৰলেণ্ড হৈছে কিহৰ কাৰণে বিখ্যাত জানে।
কিহৰ কাৰণে বা।
ছুইজাৰলেণ্ড হৈছে গৰুৰ কাৰণে বিখ্যাত। আৰু তেওঁলোকে গৰুক এটা ঘন্তি পিন্ধায়, এই ঘন্তিটোৰ কাৰণে বিখ্যাত।
হয় হয়।
আৰু এটা কথা গম পাই? ছুইজাৰলেণ্ডৰ এখন মানে নিয়ম এটা আছে যে, ছুইজাৰলেণ্ডৰ যিবোৰ পাহাৰুৱা জাগা যে গ্ৰাছলেণ্ড, ঘাঁহৰ যোনবিলাক মানে এৰিয়া সমতল ভূমি আছে, বা পাহাৰৰ ভূমি সেইবোৰত যি ঘৰ আছ আছিল, কোনোবা চনৰ আগত বনোৱা ঘৰ, সেইয়া ঘৰতে থাকিব লাগিব। নতুনকে কোনো পধ্যয় ঘৰ বনাব নোৱাৰে।
কিব বা বনাব নোৱাৰে তাতে।
এইটো মানে, এতিয়া আপোনাৰ চুইজাৰলেণ্ডৰ মানুহে, চাব কিহৰ কাৰণে যায়। তাতে ভিজিট কৰিব কিহৰ কাৰণে যায়, এইটোয়ে মানে তেওঁলোক ৰ, আকৰ্ষণ কৰা বস্তু আৰু, যিবিলাক ানক গ্ৰাছলাৰ আছে।
নহয় নহয়, আপ নাৰ গ্ৰাছ গ্ৰাছ, যোনটো ঘাঁহৰ পাহাৰ বিলাক যে আছে।
অ', তাতে বনাব নোৱাৰে।
অ', মানে এই পাহাৰুৱা অঞ্চলত মানে যি ঘৰ আছিল আগৰ পৰা, সেয়াই হ'ব লাগিব, নতুনকে কোনো ধৰণৰ ঘৰ বনাব নোৱাৰে।
আচ্ছা আচ্ছা, মই আজিহে গম পালো দেই কথাটো।
হয়, আপুনি গুগল কৰি চাব পাৰে। গম পাই যাব।
নাই নাই নাই, আপুনি কৈছে যদি ঠিকেই কৈছে আৰু, শুদ্ধই কৈছে।
হয়, ময়ো এটা কিতাপতে পঢ়িছিলো, এই দুইবছৰ তিনি বছৰ মানৰ আগত।
অ', ভালে ভালে, জানিব লাগে এইবোৰ কথা।
হয় হয়, বাকি আপুনি আৰু কি কওঁক।
বাকী আপুনি এইবোৰ একাউন্টিঙৰ কথা জানে নে নাজানে, হিচাপ চত্ৰ।
অলপ চলপ এনেই ওপৰে ওপৰে জানোঁ আৰু।
হয় হয়, মইতো এতিয়া সেইবোৰেই পঢ়ি আছো ন, আপোনাৰ এইবোৰ কি বুলি কয় এই বাজায়াপ্তকৰণ।
হয়।
এয়া মূল, এইটো কি কয় মানে মূলধন বাজেয়াপ্তকৰণ। শ্বেয়াৰ বুলি কয় যে আপোনাৰ, এইবোৰ এইবোৰ এইবোৰ কেনেকৈ আপোনাৰ মানে ইছু কৰে, সেইবোৰ পঢ়ি আছো। এ ধুনীয়া বস্তু হয় আপোনাৰ।
হয় হয়, পঢ়ি ভাল লাগে, ভাল লাগে, কিন্তু আপুনি এতিয়া সেইটো কৰি থাকিলেই নহ'ব, আপুনি একাউণ্টছ কৰিলেই নহ'ব, আপুনি সেইবোৰ জানিব লাগিব। কৰ্পৰেটৰ ল'ও জানিব লাগিব।
হয় হয়, সেইটো জানিব লাগিব, একাউণ্টছ মানে আপোনাৰ কি আৰু, আপোনাৰ কিবা বস্তু অদিত কৰিব লাগিলে আপোনাৰ এইবোৰ কাম আহিব, তাতে ধৰ আপোনাৰ ল'বোৰো আহি যাব অলপ অলপ, কিবা কিবি, সৰু সুৰাকৈ।
হয় হয়।
এনেকৈয়েই আহিব, সেইটোতো আপোনাৰ বাকী বস্তু বোৰতো জানিব লাগিব, এই বাকী খিনি নহ'লে নহয়েই।
অ', হয়, এতিয়া, আপুনি কি ইকনমিক্স আছিল নে নাই আপোনাৰ?
মোৰ ইকনমিক্স নাই, মোৰ আছে আপোনাৰ বিজনেচ মেথামেটিক এণ্ড ষ্টেথিতটিকচ।
হয় হয়, কেনেকুৱা লাগে আপোনাৰ সেইখন?
এইটো ভাল লাগে আপোনাৰ ব্যৱসায়ৰ ওপৰত আপুনি যোনবিলাক অংক আছে সেইবোৰ কৰিব লাগে।
তাৰপিছত আপোনাৰ এইবিলাক গ্ৰাফচ-গ্ৰাফ বনাব লাগে, ভাল লাগে আপোনাৰ কৰি কব গলে।
হয়-হয়।
এনেকুৱা নহয় মানে আপুনি মানে কি আৰু তো এই তোমাৰ, কৰি থাকি ভাল লাগে আৰু এটা টাইমত।
হয়।
সময়টো জল্দি গুচি যায়।
হয়।
বহি থাকিও আমনি নালাগে ভাল লাগে।
ঠিকেই আছে, এনে আপুনি এইটো চাইদ ভিতৰতে মানে এইটো লাইনতে যাব নে আপুনি বেলেগ লাইনত যাব।
হয়, মই এতিয়ালৈ ভাবা নাই তেনেকৈ, ভাবিব লাগিব, মানে একাউন্টছ আৰু পি এম এছ চি য'ত এইটো
এনেকুৱা লাইনতে যাম আৰু, একাউন্টছৰ।
হয়, হয় হয়, মানে একাউণ্টেণ্টৰ হিচাপত যাব আৰু, চি এৰ হিচাপত যাব আৰু চাৰ্টেড একাউণ্টেণ্ট হিচাপত।
চাৰ্টেড একাউণ্টেন্ট ক'ব গ'লে ভুল নহয়। তেওঁটো কষ্ট হয়তো বহুত টান হয়, পাব-নাপাও পাও নাপাও ঠিক নাই।
ইণ্ডিয়া-ইণ্ডিয়াছ চবতকে টান একজামৰ ভিতৰত আহে।
অ', তাকে সেইটো পাওঁ নে নাপাওঁ ঠিক নাই চ' আপোনাৰ কি কৰো গম পোৱা নাই আৰু সেইটো কৰিম বুলি ভাবিছো।
হয়।
এতিয়া আপুনি ডিগ্ৰীৰ পিছত কৰিম মই।
হয়-হয়, কৰি চাওক।
হয়-হয়, আৰু নহ'লে আপোনাৰ, মই এম কম কৰিম।
হয়, আজিকালি যুগত এম কম কৰি আপোনাৰ লাভ নাই।
হয়-হয়।
কাৰণ আপোনাৰ এতিয়া ক'ব গ'লে এম কম কৰিলে কি হ'ব আপুনি কওক, এম কম কৰিলে আপুনি আকৌ পি এইচ ডি কৰিব লাগিব নহলে আৰু উপায়ে নাই। আচ্ছা আপুনি ইফালে চি এ কৰাই লাভ হব মোৰ হিচাপত।
চি এ তো আপুনি পোৱাটোহে টান
আপুনি পাব নালাগে নহয়, আপুনি আপোনাৰ কষ্ট বোৰতাতে কোনো ধৰণৰ হেৰি নাই নহয়। কি বুলি কয় যে, ইউ পি এচ ই নিচিনা একদম এ, লিমিটেড চিট হয় নহয়, আপুনি তাতে যদি একজাম পাছ কৰিছে আপুনি তাতে এবাৰত এক লাখ চল্লিশ ষ্টুডেণ্টেও পাছ কৰি যাব পাৰে, এবাৰত এজন ষ্টুডেণ্টেও পাছ কৰি যাব পাৰে। এইটো নিজৰ ওপৰত কথা।
সেইটোৱেতো কথা ন সিহঁতৰ পেপাৰে ইমান টানকৈ কাটে একজামেই ইমান টান হয়।
পেপাৰ ইমান টান মানে পেপাৰ ঠিকে আহে মানে কৰ্চটো বহুত ডাঙৰ কৰ্চ।
তাকে কৈছো ন ছয়মাহৰ ভিতৰত কমপ্লিট কৰাটো বহুত ডাঙৰ কথা এটা।
হয়, আপুনি বনাই পাহ হিচাপ আপুনি এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিয়ক তেতিয়া হলে পাৰেই যাব, কি
হয় হয় হয়, মইতো বি কমৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছো।
কি ক'লে?
বি কমৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছো।
হয় হয়, আপুনি এনেকে আৰামত পাৰিব। বি কমত আপুনি পাৰিব পাৰিব।
কমৰ বছৰতো মই বি কম কৰিলো, তাৰ পিছত বি কম পাছ হোৱাৰ পিছতে আৰম্ভ কৰি দিলো।
হয় হয়।
মই আকৌ ফাউণ্ডডেচনটো নিদিওঁ মানে, মই ডাইৰেক্ট এন্ট্রি ল'ম।
হয় হয়। মই, মই জানো বাৰু এইটো কথা, এইটো মই অলপ চাই থাকো তো।
অঁ অঁ, সেইটোৱে কৰিম আৰু এই বি কমৰ বছৰটো পঢ়িম ধৰ তাৰপিছত এক্সামটো দিম।
দি চাব পাৰে আপুনি, এতিয়া আকৌ স্পৰ্টছটো চেঞ্জ হৈ থাকে নহয় আপুনি পঢ়া হিচাপত নহব এনকে। প্ৰত্যেক বছৰে ক'ব গ'লে চেঞ্জ হৈ যায়।
তেনেকে এনেকৈ চেঞ্জ হয়।
এতিয়া এমেণ্ডমেণ্টবোৰ আহি থাকে, কোম্পানীয়ে কিবা এক্টতত এহ চেকচনত। তাৰপিছত চবতে আহি থাকে। আপুনি মানে উল্টা ফুল্টা হৈ যাব আপোনাৰ। বহুত আপুনি দেৰি কৰিব নোৱাৰে আৰু আপুনি মানে ধৰ, পোন্ধৰ মাহৰ ভিতৰত। মানে আপুনি দিবই লাগিব আৰু এক্সাম। তাতকে বেছি কৰিলে আপুনি আৰু ইফালে কৰ্চটো আপোনাৰ বেলেগ হৈ যাব। আপুনি আকৌ নতুন নোট বনাব লাগিব, কিবা কৰি লাগিব।
অঁ কিছুমান বস্তুটো আপোনাৰ
অনন্য মানে আপোনাৰ এতিয়া ধৰি লওক আপুনি কোম্পানীৰে মিনিমাম পাব্লিক চেক্টৰ হ'বৰ কাৰণে আপুনি পেড এড কেপিটেল লাগে, আপোনাৰ ধৰি লওক থাৰ্ট টিক আৰু মই কৈছো দেই কিন্তু আ পুনি যেতিয়ালৈ এক্সাম দিব বা আপুনি যেতিয়ালৈ এক্সাম দিব, তেতিয়া নতুন কিতাপৰ মানে নতুন কৰ্চ হিচাপত হৈ গ'ল সেইটো টেন কৰৰ, থাৰ্টিৰ পৰা টেন হৈ গ'ল সেইবোৰ আপোনাৰ কনফিউজ লাগি যাব।
হয় হয়, বুজিছো মই। হয় বাৰু আপুনি কোৱাখিনি মই মন কৰিছো, মই মন দিম। গুৰুত্বৰে সহকাৰে শুনিছো, আপুনি ধন্যবাদ কোৱাৰ কাৰণে।
হয় হয়। আপুনি ভালকে চাব আৰু কৰি কাৰণে নে কি? হয়, মানে কৰি মানে ৰিচাৰ্চ কৰি চাব অলপমান।
হয় হয় কৰিম কৰিমে। মই ৰিচাৰ্চ কৰি ল'ম বাৰু হ'ব, ধন্যবাদ কোৱাৰ কাৰণে।
হয় হয়। ধন্যবাদ এৰিছো।
হয়।